উম, কোৱা।
কি খবৰ পাতি?
আছো চলি আছে তোমাৰ কোৱা কেইচাহে
আছোঁ দিয়া, ভালে আছোঁ। এ মোক মানে তোমাৰ কোন লগৰ আছিলে বে?
অ ফোন কি হ'ল? কি আগৰ ফোনটো তোমাৰ কি হ'ল আছেচোন। ৰিয়েলমিছিক্সটো।
ৰিয়েলমি ছিক্স টো ভালে চলি আছিলে জানা। এই মই মেকুৰীক ডক্টৰৰ তাতে লৈ গৈছিলোঁ লৈ যাওঁতে মানে ফোনটো মানে পকেটত আছিলে মানে স্কুটিত এপিনে মেকুৰীটো ধৰি আছো পকেটৰ পৰা ফোনটো ওলাই পৰি গ'ল গমেই নাপালোঁ। সে সেয়া হৈছে। ফোনটো হেৰালে আৰু। নাপালোঁৱে। এটা ফোন এটা লাগিছিলে
পিছে বিচাৰি নাপালা ফোনত বিচাৰি নাপলা।
নাপালোঁ। তোমাৰ সেয়া গ'লোঁ মই পুলিচত দুটা তাতেও গ'লোঁ মানে এখন সেয়া দিব কাৰণে কমপ্লেইন এটা দিব মানে দিব লাগে ন কিবা। ফোন হেৰালে টো এইটো দিলোঁ দি চিমটো ওলাই ললো বাৰু
আহ
হয়ে আৰু ক'ত পাম কোৱাচোন। ফোন হেৰালে।
কিমান দিন হ'ল?
হ'ল তোমাৰ, কেইদিনমান। একমাহ মানে ক'ব পাৰা
এমাহ ফোন নোহোৱাকে আছা
নাই এই লগৰটোৱে এটা লগৰটোৰ পৰা ফোন এটা লৈছোঁ টেম্পৰেৰী ত' কিমান দিন চলাই থাকিম আৰু তাৰতো ইউজ কৰি আছোঁ এতিয়া এতিয়া সেইকাৰণে বেলেগ এটা ফোন লাগে আৰু তাৰ ফোনটো দিব লাগিব
লগৰ লগৰ লৈ লোৱা আচ্ছা কিমান ৰেঞ্জ? বাজেট বা কি এতিয়া তোমাৰ?
ছো আজি কালি গেমিং চেমিং ইমান নকৰো ন তো মোক আণ্ডাৰ টুৱেন্টি থাওজেণ্ড হ'লে মানে ভাল আৰু মানে ইমান এক্সপেনঞ্চিভো নালাগে বচ কল চল আহিব লাগে মানে ভালকে চলিব লাগে।
কেনে পাইছা?
আগৰটো টো অলপ পাৰফেক্ট ফোন আছিলে গেমিঙতো ভাল আছিলে তোমাৰ কেমেৰাও ভাল আছিলে দেখাতো ধুনীয়া আছিলে এতিয়া টুৱেণ্টি থাউজেণ্ডত ভাবি পোৱা নাই কি ল'ম মানে সেনেকুৱা ফোন নায়েই
চে তোমাৰ সেই ল'ব পাৰা ভিভ' আছে চলা, অপ'।
ভিভ' অপ' নলও দিয়া ভিভ' অপ'টো অলপ খালি ওৱান চাইডেড হৈ যায় তোমাৰ কেমেৰাটো ভাল হয় সেনেকুৱা মানে ভাল নালাগে বস্তুটো ডিজাইন তো ভাল লাগে।
আজিকালিতো চব আজিকালিতো এটা এটা ফৌন ওপৰত এটা ফিচাৰ চব বেটাৰিয়ে পেকমাই ফিচেনত হয় হেভি হেভি বেটাৰি ফাৰ্ষ্ট চাৰ্জিং
উম সেইটোতো হয় বাৰু কিন্তু এতিয়া অলপ পাৰফেক্ট ফোন হিচাপত যদি পালো হয় কিবা এটা ভাল হলে
পক লো বাৰ পোক এম চেভন তোমৰ
পকৰ কথা কৈছে পকৰ নিউজবিলাক শুনা নাই কিমান ফোন ফাটিছে
এইটো হয়
ভয়ে লাগে পকা আৰু যিহে আমাৰ ইয়াতে গৰম পৰে!
উম
ফাটি কিবাহে হৈ যায়
আগতে পক' এবাৰ যে ওলাইছিল পক' কি বঢ়িয়া আছিল ন পক এফ ওৱান নে বাপৰে বাপ ফোন
সেইটোতো ডেলি ফোন আছিল তোমাৰ যেতিয়া ফাছ - ফাছ ওলাইছিলে এইটো বঢ়িয়া ফোন আছিল তোমাৰ কিমান ন তোমাৰ প্ৰাইচটো লৈ' হৈ তোমাৰ ফিফটিন থাউজেৰ পৰা সিহঁতে লঞ্চ কৰিছিলে ইমান বঢ়িয়া ফোনত৷ স্নেপ ড্ৰোগন এইটছ এইট কিবা এটা ছিৰিজ আছিলে এইট ছিক্সটি ফাইভ নেকি তাৰপিছত সেইটোৰ প্ৰাইচটোও বাঢ়ি গ'ল পিছত টুৱেণ্টি টু টুৱেণ্টি ফাইভ গুচি গ'ল৷
কোনটো ভাল আছে কোনটো
পকঅ তোমাৰ আগৰ ফোন বিলাক ভাল ভাল লঞ্চ কৰিছিলে আৰু এটা কিবা এক্স চিৰিজৰ কিবা এটা ওলাইছিলে সেইটোও সেনেকুৱাই৷
অ তোমাৰ সেই এই পৰা আৰু আছে ওৱান প্লাছ আছে এইফালে মটৰলা আছে মটৰলা যি চিটো ভাল হয়
ওৱান প্লাছ তুমি ক'ত টুৱেণ্টি থাউজেণ্ডৰ বাজেটত পোৱা কোৱাচোন
ৱান প্লাছ পাবা নেকি আমাৰ লগৰ এ লৈছিলে ওৱান প্লাছ নট চি ফৰ লাইট
অ সেইটো ভাল নহয় বোলে মোৰ লগৰ এটাও লৈছিলে, নটটো তাৰপাছত সি সেইটো চেল কৰি কেনি সি কিবা এটা ফোন লৈ ললে মানে অ'প' নে কিবা এনেকুৱা লৈ ল'লে৷
প্ৰবু কি কি বৰ্তমান পাইছে
কিবল গেমিং ভাল নহয় হিটিং ইছ্যুজ কিবা এইবোৰ মানে কৈছে আৰু কি ওৱান প্লাছ হয় সে সেইটো কাৰণে লৈছিলোঁ কিন্তু ওৱান প্লাছৰ কম দামী কেইটা ইমান ভাল নহয় দামী কেইটাই যি ভাল ন
উম
সেইকাৰণে মই ভাবিলো তোমালোকক সুধি চাওঁ তুমি চলাই আছা তোমাৰটোততো দামী হয় ন
এটি ওৱান ট ফটি ফাইভ প নাইন
এয়া চোৱা, ফৰ্টি ছিক্স থাউজেণ্ড লৈছে সেইটো অভিয়াচলি ভালেই হ'ব ন ইমান দামী তোমাৰ
ত লৈ তুমি লৈ লোৱা আইফোন লৈ লোৱা বেষ্ট ইম আই
মোক দৰকাৰ নাই ন এতিয়া মানে আইফোন চাইফোন মই ফটো নুতলো৷ গেমিং নকৰো আজিকালি দৰ খালি নাই তই এতিয়া খালি কত অকল হোৱাটছএপ জাষ্ট লাইট গেমিং কেতিয়াবা টাইম পাছৰ কাৰনে সেনেকুৱা আৰু
চেমচং এম ছেভেণ্টিন ফাইভ জি
কেনেকুৱা বা হ'ব?
চেমচাংটো ভালেই বেটাৰীটো বে দালিহে অলপ কম হব ছাগে!
অহহ
এটা যেত অলপ কম
বেটেৰীটো কম হ'লে চাৰ্জাৰটো চাগে ফাষ্ট দিব চাগে কিছুমান থাকে ন বেটেৰী কম দিয়ে কিবা চাৰ্জাৰটো বেছি ফাষ্ট দিয়ে কিছুমানত বেটেৰীটো বেছি থাকে চাৰ্জাৰটো কম বৱাটৰ চাৰ্জাৰ দিয়ে৷
উম উম
এতিয়া ভাবি পোৱা নাই কি কৰোঁ সেকেনে ভাবিলোঁ তোমাকে সোধো৷
বুজি পাইছো এক তাৰিখে কথাটো অলপ মান অনলাইন গ্ৰুপত ডিপেণ্ট কৰে
কি বস্তু?
অফলাইন নে অনলাইন কিমান পায় এতিয়ালৈকে তো
এ যে এতিয়া চোৱা এতিয়া অনলাইন কিনিব গলে বহুত অপচন আছে অফলাইন কিনিব গলে তোমাৰ ইহঁত বিলাকে তোমাৰ যোনবোৰ থাকে ন দোকানীবোৰে সিহঁতে মানে বেয়া বস্তু চিপকাব চেষ্টা কৰে৷ যোনবোৰ চেল নাযায় আৰু মই ভাবিছোঁ কি ই এম আইত ল'ম বুলি কেনে কেছটো নহ'ব
অ
এ ই এম আই ত ললে এতিয়া মোৰ নামত ই এম আই হ'বনে
হ'ব দে তোমাৰ দকমেন্ আছে চাই লোৱা এবাৰ তোমাৰ যদি কিবা একাউণ্টত হ'ব লাগে আমাৰ কিন্তু যদি তুমি আগতে কিবা লৈছা
আগতে আগতে একো লোৱা নাই আগতে মোৰ নামত আজিলৈ মানে একো লোৱা নাই এনেকুৱা কিবা তোমাৰ বেংকত কিবা সেয়া মিনিমাম কিবা বেলেঞ্চ কিবা মেইনটেইন কৰিব লাগে নেকি
অ ই এম আইতো তোমাৰ লাগিব ন যি মই থ
অঁ সেইটো চাইনবুডটো লাগিবই
নালাগে প্ৰভেট বেংকত‌ হে লাগে
মোৰতো চাগে চিভিল স্ক'ৰটো ভাল থাকিব চাগে ন যিহেতু মই একো লোৱা নাই?
আৰু মানে কি হয় উম আপনি যেবাৰ জন্্ জন্ সেই ফৰ্ম ফিলাপ কৰিব লাগে নেকি
অ ই এম আইতটো লাগিছিলে এতিয়া ই এম আইত থলেো বিশ হাজাৰৰ ফোনটো তোমাৰ পঁচিছ হাজাৰ হৈ যাব ন
মাল নপাই
অক্টোবৰ হ'লে বেলেগ কথা আছিলে ফেষ্টিভ ছিজনত তোমাৰ ই এম আইটোতো নকচ ই এম আই হৈ যায় কিবা এক্সট্ৰাৰা ইণ্টাৰেষ্ট কিবা দিব নালাগে নেকি
অ
তেতিয়া ভাল হৈ যায় এতিয়া আৰু একো ফেষ্টিভ চিজন নাইকেজন নাই কেনেকুৱা আৰু
ত ইমান নহয় ই এ মাই বাইছ হাজাৰ মান দিছিলো এঘাৰ হাজাৰ মান দিছিল কৰি তপ
তোমাৰ এনে চিনাকি দোকান আছে নেকি?
আছে
আৰু দু্ৰক চন
তাত কোনো জেগ লাই কি কৰিবা
বুজা নাই মই ভইচটো দূৰৰ পৰা পাইছো
এনে আজিকালি বাটছ বাটছ তোমাৰ কিনিবই লাগিব কাৰণ তোমাৰ জেক নাথাকে নহয় জেক
অঁ
কি কৰিবা এতিয়া
বাটচছ কিনিব লাগিব মানে জেক নাথাকে গম পাইো কিন্তু এতিয়া ফোন টো লৈ লওঁ তাৰ পিছত দেখা যাব
ইয়াৰফোনটো ল'ব লাগিব উইদাউট ইয়াৰফোন কেনেকে চলিবা?
সেইটো টো ল'ব লাগিব বাৰু টাইপ চি চলি যাব নহ'লে বাদছ ল'ব লাগিব
অ তাইপছি তপছি লোৱাতকৈ বাাট্ছটো ভাল
বাছটো ভালে বাৰু কিন্তু চত দামো আছে ন বাটচছজোৰ চাব কাৰণে এতিয়া মই মোবাইল এনেকুৱা চাই আছোঁ কোনটো মোবাইল ভাল হয় বাট্ছটো এনেকুৱা চাব লাগিব কোনটো বাট্ছ ভাল হয় এটা বাটচছ ভাল লাগিছে মোক ৰিয়েলমি তোমাৰ এয়াৰ ছিক্স প্ৰ' বুলি কেনে আছে সেইটো ভাল লাগিছে কিন্তু বহুত এক্সপেঞ্চিভ হয়
ছিক্সটো ভাল মই এইয়াৰ ফাইভ টো ইউজ কৰি আছো
অঁ কেনেকুৱনো এয়াৰফাইভটো
ভালে এতিয়া অলপ দুটান প্ৰব্লেম দি আছে দুবছৰ হ'ল এক চাইড অলপ প্ৰবলেম দে শুনা নাপ এইয়াৰ ত্যায়াৰ ঠিক হৈ যায় এনেকোৱা দাইভৰ, জিছে ফোনৰৰে গিচ পৰা নাই আৰু
অ তোমাৰ লওঁতে তোমাৰ কিবা ৱাৰেণ্টি কিবা দিছিলে ন
এই গ'ল কৰি ন দুবছৰ হব
মানে ৱাৰেণ্টি তুমি ইউজ কৰিব নাপালা মানে তেতিয়াহ'লে ঠিকে আছিলে ন
উম
অ তোমাৰ তাতে এক্টিভ নইজ কেনচেলেচনো আছে। লে চাগে হয়।
মাজে মাজে প্ৰব্লেম দিয়ে পৰ্ণ। আৰু মোৰ এটা আছিল ৰিয়ে- এই বোতৰ সেইটো ৱাছট বঢ়িয়া আছিল।
অঁ বতৰ ন। বতৰ ভাল হয় বাৰু।
বতৰ ৱাটছটো মজা আছে।
ৰাখো পিছত কথা পাতি।
অ দিয়া দে-দে ফোন কৰিম দিয়া বাই- বাই